হ হেল্ল হেল্ল' কোৱা।
অ কি খবৰ?
ভাল ভাল। তোমাৰ কোৱা।
মানে ইমান সুন্দৰ নহয় আৰু কিন্তু সুন্দৰ বুলিয়ে ক'ব লাগিব, এইটো কি বুলি কয় মানে মই অসমীয়াত নোজানো পাৰ ছোৱালী ফুৰি গ'ল নিচিনা কথা।
উ উম। মইয়ো মানে মোৰ মোৰ ভাগৰ মানে মই সুন্দৰ বুলি ক'ব পৰা অৱস্থাত অকমানো নাই।
হয়।
এনেই মানে একদম পুৰা ৰ'দৰ তাপত মানে সিজি যোৱা নিচিনা অৱস্থা হৈছে। আৰু তাৰ উপৰি মানে আপোনাৰ ধৰক আৰ্থিক ভাৱে অলপ মানে। দুৰ্বল এনেকুৱাকে দুৰ্বল হৈছো আপুনি হয়তো। জানেই মোৰ পৰিস্থিতি হয়তো বহুত বেয়া চলি আছে।
নাই নাই নাই এইটো কথা আপুনি ভুল ভাবিছে পৰিস্থিতিৰ লগত আমি মিলিব জানিব লাগিব এতিয়া। ঠিক দুৰ্বলতা মানে আজি আছে কাইলে নাই। সেইটোক লৈ আপুনি হতাশ নহব এতিয়া মানে কি কথাটো গম পাইছে নাই। আপোনাৰ সেই পেটুৱাকচক সি দিনৰ পৰা ৰাতিলৈকে কেনেকে ফোনত। আপোনাৰ থাকে সেই আপোনাৰ তাৰ স্থিতিটো আপুনি এতিয়া ভাল বুলি ক'ব নেকি। আপোনাৰ আৰ্থিক স্থিতিটোহে বেয়া হৈছে তেনে তেখেতৰ হয়তো মানসিক স্থিতিটোৱে গৈছে যেন মোৰ অনুভৱ হৈছে।
মই এটা সন্দেহ আছে তেখেতৰ মানসিক স্থিতিতে নহয় শাৰীৰিকভাৱে স্থিতি যিটো সেইটোও গৈছে। অ চাবলৈ গ'লে। তেওঁ আচলতে সম্পূৰ্ণৰূপে মানে ক'বলৈ গ'লে কি আৰু খ মানে বৰ। কবা তেখেতৰ বিষয়ে ক'বলগীয়া একো নাই।
হয় হয় একদম শুদ্ধ কথা কৈছে আৰু লগতে আপোনাৰ সেই ভাতৃদেৱো আপোনাৰ গৈছে যেন মোৰ অনুভৱ। কৈছে অকণমান অকণমান বাৰু ৰবহন মোৰ কথা এটা আছিলে এইকাৰণে।
কওক কওক।
আপুনি কিবা খোৱা দ্ৰব্যবিধ মানে যোনবিধ সকলোৰে প্ৰিয় সেইবিধ আনিছে নেকি যদি আনিছে। মান অকণ আগুৱাই গ'লোহেতেন।
হয় সেইবিধ তাৰমানে যোনবিধ কথা কৈছে আপুনি সেইবিধ মানে মোৰ ওচৰত এতিয়া বৰ্তমান নাই। আজি যিহেতু মই স্নান কৰিবলৈ গৈছিলো স্নান কৰিবলৈ যোৱাৰ আগতে মানে সেই দ্ৰব্যবিধ মানে। মোৰ অ অকাল হ'ল মানে খতম হৈ গ'ল।
হয় হয়। এতিয়া কি হব এনেকে উকা ভাৱে মানে যাবলৈও বৰ মন নাযায় নহয় দ্ৰব্যবিধ থাকিলে আপোনাৰ আগ- বুৱাই গৈ ভাল লাগে।
হয় কোনোবা এটা শুভ কামৰ আগত মানে মুখখন মিঠা কৰাটো আমাৰ অসমীয়া পৰম্পৰা। যিহেতু সেই মুখ মিঠা কৰা সেই দ্ৰব্য ভাগ মানে এতিয়া বৰ্তমান মোৰ হাতত নাই অকনো।
হয় আৰু লগতে মানে এই কেলচিয়ামৰ যোগানটো ধৰি থাকে যে আপোনাৰ ধৰক চূণত যেনেকে। কেলচিয়াম আছে বুলি কয় সেইবাবে মানে এইবিধ পালে মই আগুৱাই যাওঁ আৰু যদি নাই মানে। পুৱাই নাযাওঁ তেতিয়া গম পাইছে।
কেলচিয়ামৰ মানে যিটো আপুনি সুবিধাটো কথা ক'লে মানে বগা নিচিনাবিলাক। আহ তেনেকুৱা কিছুমান সামগ্ৰী মানে মোৰ ঘৰত আছিলে। কিন্তু যিহেতু মই এতিয়া ঘৰত নাই মই অকণমান দলঙৰ ওপৰত বতাহ ল'বলৈ আহিছোঁ নদীৰ পাৰত। অ সেইকাৰণে হয়তো আমাৰ মোৰ ভাতৃ আমাৰ দতু দাক কলে আপুনি। হয়তো যোগান ধৰিব তেখেতে।
তেখেতৰ সৈতে আপুনি এনেই সুধি চাওক। চোন কথোপকথন কওকচোন যদি তেয়া পায়ে আনি দিব বলো ভাইয়ে।
আজি আমি আগুৱাই যাওঁ। হয় হয় তেখেতক হয়তো আপুনি বাৰ্তাটো আগবঢ়ালে তেখেতে হয়ত আইন দিব পাৰিব। ক'ৰ পৰা আন দিব আকৌ। তেখেতে মোৰ মানে আপুনি জানে ভ্ৰাম্যমাণ বাহটোৰ যোনটো বাকচ তেখেতে জানে মোৰ বিচনাৰ- তামানে। সংয়ক্ষৰ কাষতে এটা সেউজ সেউজীয়া আকাৰৰ এটা বটল স- ডিশ এটা বস্তু আছে। সেইটোত তে আছে এই তাৰমানে দ্ৰব্যভাগ। হয় হয় মই আপোনাৰ কেতিয়া কেবিধ আনিবলৈ মই অনুৰোধ জনাইছো যাতে আমি-
নাই বেগবীত।
তেওঁ অতি সুন্দৰ ভাৱে জ্ঞাত সেই হয়তো দ্ৰব্য ভাগ কত আছে? আৰু কোনটো ক'ত থোৱা আছে কেনেকে থোৱা আছে তেওঁ ভালকে জ্ঞাত।
হয় তেখেতে যদি মানে সেই দ্ৰব্যবি
সেই আপুনি অভিশাপ সেইটো নহলেও সেইটো যদি অভিশাপ আপুনি নি এতিয়াও তেখেতৰ তাত তথাপিতো মানে সদায় যেনেকৈ সময় সদায় যেনেকে আগবাঢ়ি গৈ থাকে। তেনেকে তেখেতৰো মানে সেই যি দাঁত সেয়াও আগবাঢ়ি গৈ থাকিব।
হয় হয়। সেইটো আমি মানে আৰু মানে তেখেতৰ কিছুমান কথা ধৰক আপোনাৰ আগৰ কিছুমান লোকে কৈ কৈ থৈ গৈছে মিছা কথা থেংছুটি বুলি আপুনি হয়তো শুনিছে শেষাৰ বাক্য মই মানে যদি এতিয়া কবলৈ যাও মই এইটো কথাটো মানে অকণমান মই বেলেগকে ক'ম মিছা কথ দাঁত দীঘল বুলি ক'বলৈ যাম।
অ হয় মোৰো মনত সেই সেই কথাষাৰেই আহিছিলে আপুনি যেতিয়াই ক'লে অলপ বেলেগ ধৰণে কম বুলি। মোৰো মনত মানে একে ধৰণৰে বাক্য সাৰ আহিছিলে। মিছা কথাই দাঁত দীঘল হয় হয় আৰু মানে কথাটো এনেকুৱা ধৰণৰ
হয়
আমাৰ তাৰমানে যি দতুৱা সি মানে যিহেতু নিয়ান- কৈ বুলি কওঁ আমি এশৰ ভিতৰত এ নিৰানব্বৈ এশত যেনেকৈ নিৰানব্বৈ এশত তেনেকৈ তাক আমি নিৰানব্বৈ বুলি কওঁ। কাৰণ কিয়নো আপুনি জানে তেওঁৰ এশটা কথাৰ ভিতৰত নিৰানব্বৈটা কথা মিছাই থাকে। সেইকাৰণে হয়টো তেখেতৰ মানে অলপ
হয়, তেখেত এতিয়া আগুৱাই নগলে আকৌ দে মই আপোনালোকৰ, হয় তেখেত আগুৱাই নগ'লে আপোনালোকৰ মই সেই সেই শোভা শোভাযাত্ৰাত মই হয় লগ দিব নোৱাৰিম কিন্তু দেই, আপুনি অন্তৰত দুখ নকৰিব এইটো বিষয়ক লৈ। সেই আপুনি যদি মই এটা কথা ভাবিছো মানে কৃষ্ণয়ে যেনেকে শিশু কালত আপোনাৰ বধ কৰিছিলে নিৰানব্বৈটা মিছা কথা কোৱা কাৰণে, আপুনিও এইটো কিবা তেনেকুৱা এটা আৰু কাৰ্যসূচী হাতত লওক নেকি?
হয় তেনেকুৱা এটা কাৰ্যসূচী মইও হাতত ল'ম বুলি ভাবিছো। উম, কিয়নো এইটো কোনো সাধাৰণ
হয়, মই আকৌ আপোনাক, হয় মই আকৌ আপোনাক লগ দিম সি মই মানে সেই দ্ৰব্যবিধ কি জানি মোৰ ওচৰতেহে পোৱা যাব নেকি মই তাৰ এটা আপোনাৰ সন্ধান কাৰ্যসূচী চলাওঁ, অকণমান আপুনি অপেক্ষা কৰিব লাগিব মানে। কথাটো আমি পাতি থাকিম।
হয়টো যদি আপুনি অপেক্ষা কৰে তেন্তে মইও আনিব আহ ঘৰৰ পৰা মানে সেইটো আনি দিব পৰা হ'ব।
হ'ব ৰ'ব। মইয়ে চেষ্টাটো কৰোঁ। মোৰ ঘৰতো যিহেতু আপোনাৰ ঘৰতকৈ ওচৰত
হয়-হয়-হয় তেতিয়া আপুনি গমন কৰক ঘৰৰ দিশে আৰু সেই বিধ যদি পায় তেতি তেতিয়াহ'লে হয়তো আমি আমাৰ যোগাযোগ থাকিবই যিহেতু। হয়, শুনা পাইছেনে?
নাথাকেই।
হয় হয় হয় হয়
চাৰি শতাংশহে আছে চাৰি।
হয় হয়। মোৰো মানে বেছি বিশেষ নাছিলে। যিহেতু আপুনি জানে মই অলপ খোৱা বোৱাৰ ক্ষেত্ৰত অলপ যেনেকুৱাই হওক অলপ মানে তেনেকুৱা ধৰণৰ কিছুমান সৰু সুৰা বস্তু স্তু খোৱাৰ ক্ষেত্ৰত মই আগ্ৰহী অলপ।
হয় মই মানে এতিয়া চাৰি শতাংশ লৈ পেলাই কেনেকে আগবাঢ়ি যাওঁ। সেইটোত মানে অকমান সন্দেহ হৈছে দে মোৰ মনত।
হয় অলপমান পাৰিলে বেছি নালাগে অলপমান হলেও মানে, এ আনিবলে চেষ্টা কৰক আপুনি।
হয়, আৰু মানে মোৰ মবাইলত যোনটো আমি অসমীয়া ভাষাত চাৰ্ছ বুলি কওঁ চাৰ্ছ দিয়া ব্যৱস্থাটো ব্যৱস্থাপনা।
হয়,
সেইটোতো মানে মই অতি দুৰ্বল অৱস্থাত আছো বৰ্তমান মানে মোৰ কেৱল, চাৰি মানহে আছে। ইমান নহয় মানে চাৰিহে আছে।
হয়, এ যিটো কয় আপুনি মানে বিদ্যুৎধম বিদ্যুৎ বচা বচোৱাৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো আপুনি হয়তো মোৰ মতে এ আৰম্ভ কৰিব লাগে। তেতিয়া হয়তো অলপমান সময়ৰ কাৰণে আমাৰ ধৰক সুবিধা হ'ব।
হয়। মই ভাবিছোঁ আৰু খন্তেক অপেক্ষা কৰি দিওঁ নেকি? নহ'লে আপোনাৰ নে এইটো কথাত আপুনি সমৰ্থন নজনাব?
উম অ পাৰি। আপোনাৰ যি ইচ্ছা মানে। তেতিয়ানো আপোনাৰ সুবিধা-অসুবিধাও কথাও আছে। যিহেতু মোৰো সুবিধা-অসুবিধাৰ কথা আছে অলপ।
হয়-হয়-হয়।
মানে অকণমান অপেক্ষা কৰি দিওঁ। আপুনি ৰৈ দিবনে নে আপুনিও আগুৱাই দিম বুলি ভাবিছে তেওঁলোকৰ লগত। আগুৱাই দিলেও মানে মানে মোৰ আপত্তি নাই। মই আপোনাক আকৌ লগ দিব পাৰিম।
নাই মই মানে ঘৰৰ দিশে গমন কৰো যিহেতু সন্ধ্যা হ'ল আৰু সন্ধ্যা মানে মই চাহৰ জুতিটো নাপালে মানে মোৰ ভাল নালাগে। যিহেতু মোৰ দিনটো মাথাটো অলপ বিষাই থাকে।
হয়। চুৱক তেন্তে আপুনিও ঘৰৰ দিশে শে গতি কৰক। মই যদি পাৰোঁ মানে আপোনাৰ সতি যোগাযোগটো বৰ্তাই ৰাখিবলে চেষ্টা কৰিম আও। আৰু অকমান সময়ৰ পিছতো।
হয় হয় ঠিক আছে ঠিক আছে। আমি হয়তো অ যোগাযোগটো অলপ সক্ৰিয় কৰিব লাগিব অলপ দে দেই পিছৰ পৰা। যিহেতু আমি বহুত দিনৰ পৰা আমি হয়তো যোগাযোগ কৰিবলে পোৱা নাই। আপোনাৰ খা খবৰ ল'বলও সময় পোৱা নাই।
আৰু ধৰক। আজি মানে ধৰক আজি নি নিদ্ৰা কালত বা ৰজনী সময়ত মানে আমি আও অকমান দীঘলীয়া কৰিব পাৰিম কথোপকথন। কিহেতু মানে কিয়নো মানে তেতিয়া হয়।
হয় আমি যেতিয়া মানে ৰাতি আহাৰ গ্ৰহণ কৰিম। তাৰ পিছতো আমি ঘৰত তিনি ধৰক আমাৰ সময়খিনি অপৰ্ব্যই থওঁ। যাৰ তাৰ পৰিৱৰ তে আমি মানে নিজৰ সুখ দুখৰ জীৱনৰ কিছুমান কথা ভাল লগা বেয়া লগা তেনেকুৱা কিছুমান জনী আমি ইজনে সিজনৰ লগত সহযোগ কৰা মানে এ। মানে কি কৰিব পাৰি এইটো। আলোচনা কৰিব তই হয় তেতিয়া আমি অলপ শাৰীৰিক ভাৱে হক বা মানসিকভাৱে অলপ আমি অলপ নিজকে শান্তি দিব পাৰিম বা সুখ দিব পাৰিম।
হয় হয়। আৰু মানে এনে এনেদৰে এতিয়া আমি যেনেদৰে যিহৰ জৰিয়তে মানে আপোনাৰ সৈতে কথোপকথন কৰিছি লো। এনেদৰে কথো অ কথোপকথন বৰ্তাই ৰাখিলে মানে আমি লাভান্বিতও হওঁ। লগতে মানসিক শান্তিও পোৱা নাই।
হয়, হয়, হয়, হয়।
পথৰ ক্ষেত্ৰতো মানে অকণমান সুবিধা এটা হয় আৰু সেইবাবে মানে এনেদৰেই সেই যোগাযোগ টো বৰ্তাই ৰাখিম আমি পৰৱৰ্তী পৰ্যায়টো।
হয়, হয়। এইটো এটা বহুত ভাল কথা কলে আপুনি। যিহেতু জানেই কৰ্মব্যস্ততাৰ মাজত আমাৰ মানে এনেও আমাৰ যোগাযোগ কৰিবলগীয়া ন নহয়েই আৰু যিহেতু আমি এতিয়া যি মাধ্যমত মানে আমি এনেকে আজি সহজ মানে যিজনে সিজনৰ লগত কথোপক কৰি আছো আমি তাৰ ফালৰ পৰা মানে আমি নিজৰো মানে অলপমান জ্ঞান আহিছে মাথাত বা য বিলাক সামাজিক কথা আমি নাজানো সেইবিলাকৰ বিষয়েও অলপ আমি জ্ঞাত হৈছো
আৰু মানে
হয় শুনা পাইছে নে?
তেতিয়াহলে ভাল এই মাধ্যমটো যদি নাথাকে মানে
হয়
নাথাকে তেতিয়া মানে আপোনাৰ ঘৰত মানে ক
হয় হয় হয় হয় হয় একদম সত্য‌ কথা কলে মোৰ মুখৰ পৰা আপুনি কথাষাৰ আজৰি কোৱাৰ নিচিনা হ'ল কিয়নো ময়ো সেইটোকে ক'ব বিচাৰিছিলো
নাই এনেকুৱা কিমান কথা
উপাৰ্জনৰ ক্ষেত্ৰত
কুৱাই হয়। ধন মানে মই আপোনাৰ কোনো মানুহৰ কথা ক'বলৈ যোৱা নাই মানে যোনটো টকা-পইচা সেইটো বিষয়ে ক'বলৈ গৈছোঁ।